অ', কি কৰিছা?
এ, আছোঁ, তুমি?
ময়ো এনেই আছোঁ, তোমাৰ এই ৰাস্তাৰ ফালে অকণ ওলাই আহিছোঁ ৰখা।
অ', মইয়ো একেই কিনো কৰিবা, ইমান গৰম ঘৰৰ ভিতৰত থাকিবই নোৱাৰি।
উম, কিনো কৰিবা সেইটোৱেটো, এপাক ৰাস্তাৰ ফালে অলপ ওলাই আহিছোঁ হাফ পেণ্ট এটা পিন্ধি পেলাই।
অ'- ময়ো এইফালে ৰাস্তাতে আছো ঘৰ বাটত।
খেলা নে বনাই আছে।
বনাই আছে- বনাই আছে। তোমালোকৰ?
আমাৰও বনাই আছে।
এ- মাংস অকন আনি দিলো মাক বনাইছে।
আ-হ এতিয়া আমাৰো মাংস অকনে আনী দিলে।
পিছে হেৰি খবৰ খাতি-
খবৰ খাতি ভালে আৰু এনেকে। পিছে তুমি কি কৰি আছা এতিয়া?
মই তোমাৰ এই পঢ়ি আছো বিজনেছ এটা খুলিম বুলি ভাবি আছো।
খোলা -খোলা খোলা -খোলা- খোলা খুলিলে ভাল হ'ব। মই তোমাৰ সৰু-সুৰাকৈ এটা কৰি আছো বাৰু। তোমাৰ- তোমাৰ লোকেল মুৰ্গী ফাৰ্ম এখন খুলিছো আৰু হাঁহ কেইটামান পুহি আছো বাৰু।
অ-অ- ঠিকেই আছে। ভাল কৈছে যে তোক।
এনে- উম- মানে তোমাৰ নিজৰে ক'বালৈ যোৱা এটা পকেট খৰচ- টো ওলাই আছে আৰু।
অ- সেইটোৱেটো লাগে মানুহক এনেই থাকিনো কি পাবা? উম- সেইটোৱেই একোজি নিজেও এটা-
উম- সেইটোেৱেতো। তোমালোকৰ এইফালে অলপ মানুহ- মানে ধেৰ থাকে ঘৰ প্ৰবলেম চাগে ন? গাহৰি- চাহৰি পুহিবলৈ অলপ প্ৰব্লেম হ'ব ন?
এ নোৱাৰি নোৱাৰি, আমাৰ দেশৰ বহুত মানে নিজৰ মাটিত নোৱাৰিম, তোমাৰ বেলেগ জেগাত তেনেকুৱা। এই, গাহৰি ঘৰৰ পিছফালে নোৱাৰি যে। এতো ময় উম অলপ।
আমাৰ ইয়াত, অ আমাৰ ইয়াত ভাল নতুন এতিয়া। আমাৰ তোৰ মাত। তি নতুনকে ঘৰ লৈছো য'ত বনাইছো, উম তাত মানে এতিয়া কাণৰ বাই মানুহ নাই তাত মই গাহৰি পু ফাৰ্ম এখন খুলিম বুলি ভাবিছো, মো মানে লগৰ এটা মানে লাগে অ। কলশৰীয়া মানে, ইমান পইচা পাতিও নাই।
অ মই ম মই কৰিব পাৰিম দেই, মোৰ এনেকে। কৰিম বুলি ভাবিহে আছিলো।
অ।
লগ তুমি, পাৰি দুইটাই মিলি আমি।
পা পাৰি পাৰে এতিয়া, এদিন ভালকে কথা পাতিম দিয়া, মই ফেচ টু ফেচ তুমি আহিবা বা মই তোমালোকৰ ঘৰলৈ যাম।
উম। পিছে, এই চিনেমা খন। চালে নাই সিদিনাখন নতুন যে অসমীয়া চিমাখন ওলাইছিলে।
সেইখন মই দেওবালে চাম গৈ।
অ চাবা চাবা বহুত ধুনীয়া মই সেইদিনাখন। চালো।
অ এইখন চালো, তোমাৰ কপটেলখন চালো কপটেল খন সিদিনাখন মাজতে চালো বাৰু।
অহ সেইখন কেনেকুৱা? উমঃ
এইখিনি এইখন, অ এইখন চাম ৰখা এইখন দামি কিনি সময়ে নাপায় মুৰ্গি খিনি লগতে লাগি থাক।
হয়ও বাৰু টাইম সেইফালেও দিব লাগিব, কিন্তু ৰাতি ওলাবা পিছে ৰাত ইছব। কাম মন কৰি তমাৰ সাতটা আঠটা মানত ওলাব চাবলৈ। উম।
অ' ৰাতি আকৌ মোৰ ইফালে আহিবৰ সময়ত তাৰ পৰা টাউনৰ পৰা আহিবলৈ অকলশৰ হয়, লগ এটা হলে ভাল আৰু উম। এই দিনকাল বেয়াও জানাই। কি কি চলি থাক।
একো নাই, মই লগৰ কেইটামানৰ সতি যাম হ'ব তোমাৰ ঘৰত ধুনীয়াকে নমাই গৈ। থৈ একদম আমি এটা এটা নমাই নমাই মই লাষ্টত ঘৰলৈ আহিম দিয়ক।
অ' বাৰ তোমাৰ গাড়ীখনে লৈ ল'বা তোমাৰ গাড়ীখন আছে। তেলটোক লাগিলে মই
এ নালাগে দেল চেল হে লগৰৰ পৰা মই ত ম পদেল লাম নেয় হ'ব ওলালেই হ'ল খবৰ দিবা যোনদিনাখন ফ্ৰী হোৱা দেও নহবা দেওবাৰে ওলোৱা
কোন কোন কৰি পেলাই ফিক্স কৰিম মোৰ লগৰ দুটামানক লৈ ল'ম ন লগৰ এটাক
আহ ওলাবা ওলাবা ব তোমাৰ মই ইয়াত দুটা আছে তুমি আৰু দুটামান ওলাই ল'বা
অ' অ' বাকী অ বাকী এতিয়া তোমাৰ পাপা অহা নাই তো ঘৰলে চাগত,
নাই নাই আহিবহ অহা মাহত
কি কি খবৰ ভালেই?
ইফালেফালে তোমালোক ভন্টি এইবাৰ কোন ক্লাছ পালে?
এইবা ভণ্টি টুৱেলভত।
অ', ছেকেণ্ড ইয়াৰ ন।
মই তোমাৰ হায়ছেকেণ্ডেৰি পঢ়ি, হায়ছেকেণ্ডেৰি পঢ়ি নপঢ়িলো আও। তোমাৰ হেই এনেই কলেজ পঢ়া মানে পইচা, নাই মই বি এ নপঢ়িলো নহয়।
অ', কি কৰিলা তুমি?
এই তোমাৰ মই হায়ছেকেণ্ডৰী পাছ কৰি তাৰপিছত ঘৰতো ক'লে, এইফালে ভণ্টিকো পঢ়াব লাগে এতিয়া এটাহে মানুহ ইনকাম সেইকাৰণে মোৰ মানে ধেৰ, মা-মোৰ মানে অ', তাৰপিছত মানে ক'লে আৰু ভ হা এতিয়া ভাল ঠিকে আছে। তাৰপিছত মাজতে তোমাৰ ক'লে মানে হেৰি কলেজ পঢ়া মানে তোৰ মানে লগৰ কেইটামানো ক'লে এতিয়া তহঁতৰক ভন্টিও পঢ়াব লাগিব ভন্টিকো পঢ়া তাৰ পিছত তও পঢ়িবি এতিয়া কলেজক বহুত পইচা পাতিলে মানে সেইকাৰণে ক'লে কলেজ পঢ়া মানে তোৰ পইচাহে উৰুৱোৱা তাৰ পিছত মোক, কোনো, হয় বাৰু এ কথাটো! তোমাৰ ম মই নপঢ়িলো এনেই সৰু সুৰা বিজনেছ
নাৰ পাছত কিবা এটা এনেকে এটা শিক ইল ব প পৰিছ। মানে তেতিয়া আৰু এ বিজনেছ কৰিব গ'লে একো নাই হ'ব পইচাহে চব পঢ়ি শুনিওনো কিনোকৰিব পইচাই কমাবনো
মোৰো আৰু পইছা এটা হোৱা কথা আছে সেইটো হ'লে ঘৰতে কিবা এটা কৰিম আৰু
বাইক ললা নেকি তুমি ল'বা নেকি
বাইক এখন ল'ম বুলি ভাবিযহে আছো।
দিবা খবৰ দিবা মই তোমাৰ আছে চিনাকি
উম
কি ল'ম ভাবিছা
মই ক্লাছিক এখনে থি ফিফটি এখন ল'ম বুলি ভাবিছোঁ।
অ ফাইনেন্স চানেইন্স কৰিলে মোৰ তাৰ চিনাকি আছে
উম তোমাৰ নতুনটো লৈ লাভ নাই এতিয়া
ছেকেণ্ড হেণ্ড অ চাউণ্ড
উম সেইটো অ নতুনত এতিয়া চাউণ্ড একো মানে নতুনখন আমাৰ খুৰা এটাই লৈছে ঘৰ ক হয়াইমান এটা মোক ক'ৰবাত যাব গ'লে কেতিয়াবা চলাই থাকো মানে সৰুখনক ফিলেই নাপাওঁ। হয় তোমাৰ
হয় উম চাওন তাওন নিদে বুলেতই মজাতো সেইটোয়ে বেছ চুজত ওলাব
সেইটোতো বি এছ থ্ৰি বাইক মই সুধিছিলো পাঁচটা মানত সুধিছিলো তোমাৰ বি এছ থ্ৰী গাড়ী আছিলে বি এছ ফৰ বিক্ৰী নকৰে সিহঁতে কৈছে মোক কৈছে তোমাক বি এছ ছিক্স বি এছ ছেভেনৰ কিমান গাড়ী লাগে বুলেট কেনেকুৱা লাগে সি ফিষ্টেমলগত
উম বি এছ থ্ৰী বা বি এছ ফ'ৰৰ হে ভাল চলাবলৈ চলাবও ভাল তোমাৰ চাউণ্ডটো পায়।
অ মাইলেজটো অলপ দিয়ে বোলে
মাইলেজ তেল খাবই
মানে মোক লাউডটো লাগে চাউণ্ডটো লাগে
উম একজাজ লগাই ললে হল পচিছ তাৰ পৰবৰ্তী অ
এই পালে পালে মোক খবৰ খ দিবা মই মানে পইচা কেইটামান আছে পালে লমেই মানে।
চিনাকি আছে জনাম। এতিয়া নাই বাৰু সেনেকা বুলেট তোমাৰ বি এছ থ্ৰী বি এছ ফ্ৰ
অ পালে জান বাৰ!
পাই থাকোম বাৰু দে আগতেও এনেকে দুখন তিনিখন মান চেল কৰিছো। ু চিনাকি লগৰ পোৱালি কৈ থাকে খবৰ পাৰিলে কৈ দিওঁ জাই নিওঁ উম! নাই তুমি কি ল'বা ক্লাছিক ন ক্লাছিক এক ভিতৰত, আহি যায় ষ্টেডাৰহ তমাৰ একো ওপৰত যায়,
উম! একৰ ভিতৰত তাৰ মানে
ভাল কণ্ডিচন লাগে আৰু ন' ধুনীয়া
মানুহৰ হাতত চাবা ডিলাৰত চোৱাতকৈ। আকৌ, মানুহৰ ল'লেতো কেচ দি ল'ব লাগিব, ইনষ্টলমেন্ট নহ'ব।
এ, নাই অ', তুমি কিমান মান আছে জমা কৰিলা গৈ?
মোৰ এতিয়া তোমাৰ আছে আশি হেজাৰ মান। মই
কেচ দি ল'বা নহ'বা ই এম আই কৰিলে তোমাৰ পইচা বহুত পৰেগৈ।
অ', মানে তোমাৰ মই ভাবি আছোঁ মানে এতিয়া মই ফাৰ্মখন খোলোনে বাইকখন ল'ম?
শুনা, ফাৰ্মখন খুলিলে তোমাৰ পইচা আহি থাকিব, বাইক
অ', বাইকখন নাহে, সেইটো হয়, দিয়া তোমাৰ আছে এতিয়া আছে ইখন নতুন বেছি দিন হোৱা নাই, এব
মোৰ নহ'বা কৰ'বাত যাব লগা হ'লে মোৰ হিমালয়নখন আছেতো, ক'বা লৈ যাবা।
অঁহ।
খবৰ দিলে হ'ল। মই ইমান বাইকত নুঘো ঘোৰু মানে। বহুত গৰম ন। একদম আৰু গৰম অশান্তি লাগে। সেইকাৰণে তোমাৰ ঠাণ্ডা দিনতহে বাই ওলাই যাওঁ।
অহ।
আৰু ৰাইত ছাইড এনেকে মৰাও নাই ৰাইটতহে খন চলাব ভাল এনে ওচৰ দু দোকান বজাৰত তোমাৰ স্কুটিখনে লৈ যাওঁ।
অহ।
বাক বাকী বাইকখন থাকেই ক'বাত গ'লে লৈ যা বাহ
হ'ব, মই খবৰ দিম বাৰু তেতিয়া।
উম। এতিয়াহ
এতিয়া, মোবাইল তুমি কি চলাই আছা?
মই তোমাৰ এই ছেভেন টিন প্ৰ মেক্স আৰু আলতা এটাও আছে বাৰু হল দুমাহ দুমাহে হ'ল। উ
অ মই অ মই এতিয়া তোমাৰ হেৰি সদিনাখন মাজতে ফিফটিন পুৰটা ললো।
প্ৰটো লজা ন কোনটো ৰঙৰ লেচা?
তোমাৰ মই এই সেই ছোৱালী মানুহ ৰংটো সেইটো মোক ভাল লাগে যে সেইটোৱে ললো মই। ত পাপেল কালাৰ এপ দে
অ অ নাই নাই সেইটো তোমাৰ পাৰল প উপাল নহয় নেকি?
এই বগা টাইপৰ অলপ মানে হেৰি টাইপৰ পিংক পিংক টাইপৰ অঁ অঁ।
অ সেইটো চিলভাটো ভাল লাগে মই সেইটোৱে ললো হয় তোমাৰ এতিয়া চছেভেনটিন ওল যেইটোয়ে ললো আৰু। নতুন আপদেট লৈছো।
আকৌ তোমাৰ এনড্ৰইড এটা আছে বাৰু তে এইটো হে এইটো বেছি দামী নহয় নাথিং দিয়ে নাথিং
অঁ, মই মই তোমাৰ এই আলটাটো চেঞ্জ কৰিব লাগে এই মোৰ এছ টুৱেণ্টি থ্ৰীডাল বেয়া হৈ গৈছে।
অঁ অঁ তোমাৰ আল্টা কিন্তু আ আল্টাৰ কিন্তু ভিডিঅ' কোৱালিটি বেয়া নহয় কিন্তু ন?
এ আলতাতটো ভাল কিন্তু মই তোমাৰ
কিন্তু কিন্তু মানে শুনা আইফোনটো যোনটো জুম কৰি পেলাই যে ভিউটো লোৱা সেই ভিউ টো বুলি সেইটো চবে ক কৰি দিব পাৰিব এইটো আইফোনৰ আল্ৰাটোত যদি তুমি এই ভিউটো লোৱা এইটো কৰি দিব এইটো এনড্ৰইড বুলি কৰি দিব পাৰি কিন্তু।
উম সেইকাৰণে মই তোমাৰ এনদ্ৰটো ইমান এটা ভাল নাপাও।
অ কোৱালিটি বেয়া নিদিয়ে কিন্তু।
আলদাটো ভাল লাগে অলদম।
উ কোৱালিটি ক বেয়া নিদিয়ে কিন্তু ন আালতটা?
এ দুইটাই ভাল দুইটাই এটা এটা ব্ৰেণ্ডৰ টপ টপ ম
অ কালত ভাল লাগে বুলি কলে আল্টা টো উলিয়াই দিব এইফাল আইফোন ভাল লাগে বুলি আইফোন উলাই দিব কি লাগে হয় নে?
উম সেইটোৱেই।
বাকী মই ভাবি আছো প্ৰথম খাম ৰখা দশটা মানত খাম অকণ দেৰি হয় মানে।
অঁ।
আকৌ মুৰ্গী কেইটাৰ ওচৰলৈ যাব আছে। হ মই কি ভেকচিন দি আছো যে। অহ' ভেকচিন দি আছোঁ, ভেকচিন দিব যাব লাগে।
পিছে কষ্ট হয় চাগে অলপ ন দিনটো
অলপ এই লাগি থাকিব লাগে। এতিয়া পোৱালি দিছে যে তোমাৰ বহুত কষ্ট হয়। তোমাৰ শিয়াল চিয়াল ওলাই থাকে পিছফালে মানে এতিয়া আকৌ ৰাতিপুৱা মই কেতিয়াবা ফাৰ্মতে থাকোঁ দুটা তিনটা বজালৈকে। ফেন এখন লগাই লৈছোঁ। সিদিনাখন মাজতে অ' বহুত ডাঙৰ ডাঙৰ হেঁপাহ মই পোৱালি নিব নোৱাৰে বাৰুতে।
পুৰা চাইডত ভে ভে ভেট মানে ভেটি
আহ ভেটি উঠোৱা আছে ভালকে।
দিয়া তেনে ন। হ'ব পাছত কথা পাতিম উম উম উম দিয়া।
হম।